আহ আহ সেই কিমান তুইতো ঘৰন্ধৰ আগে আগে
নাম নকৰ নাম নক নাম নকৰ হ'ব দে উম মাথা নামাৰ বিতয় মই কৰি দিম দে মোকো লাগে মানে এনেও মই এ মোৰ যদি শুন এনেও মোৰ যদি ত্ৰিশটা হয় মই কৰ মই কৰিব নোৱাৰিম হ'লে মই আৰু কৰিব লাগব আমাৰ ঘৰৰ দ্বিতীয় সদস্যৰ নাম্বাৰটো দি কিনে
দ্বিতীয় সদস্য নাম্বাৰটো দি মই দ্বিতীয় সদস্য নাম্বৰ দি কিনে কৰিব লাগিব
কিন্তু দ্বিতীয় সদস্য নাম্বাৰ দিলি য'ত এ নাই নাই নাই এই নক'বি নক'বি নক'বি দে দে বাদ দি বাদ দি বাদ দি আহ বাদ‌ দি অ ক কিবা, এটো অ
খেতৰ
অফ অফ
কাটা বাৰছনি
কি
কাটাবা
এই আম এই
আটাবাৰ
আহ কি কয় কি কিবা কবা লৈছিলোঁ ৰ এইবাৰ
অ
তই সেই কৰিবি যোগাযোগ কৰিবি
মই যোগাযোগ কৰিম আজি মই ক'ত আজি মই আৰু তিনিবাৰ যোগাযোগ কৰিম তোৰ লগত।
আ' তাৰপিছত আৰু আহ হয় যদি আঠটামান বজাক লয় হয় আৰু এটা এটা কৰি দিম দে।
যদি আঠটা বজালৈকে যোগাযোগ সম্পূৰ্ণ হয় আৰু যোগাযোগ কৰিম।
অ'। অ' অ' অ' কালিৰ দিনটো হৈছে অ' কালিৰ দিনটো।
অলপ মাজতে এক ঘণ মাজতে এক ঘণ্টামান ব্ৰেক লম আৰু।
অ' উম জন্তুটোক খাদ্য দিম।
জন্তুক খাদ্য দিম, নিজে খাদ্য খাম।
নিজে খাদ্য খাম, এহ ভাত অ খাইচ
মই ভাত খাইছো তই
খাইছো খাইছো। আজি মই খা এ এ শুন শুন শুন শুন শুন। আজি মই কেইটকা খালো তই ভাব। চাবি পথাৰৰ প্ৰথম বিশ টকাৰে ফুচকা। অ' তাৰপিছত। এই সেইটো সেই হয়।
অ অ ফুচকা ফুচকা।
ফুচকা, তাৰপিছত এই তোৰ অ' আৰু তাৰপিছত আৰু তাৰপিছত আৰু মোৰ লগত যোনে আছিল তাই তাই মানে। একো খাৱা নাছিল তাৰ মোক আৰু লগ ধৰি কিনে লৈ গেছি মই বোলো মোৰ কিন্তু পইচা নাই তাই আৰু কৈছি হ'ব দে মই খোৱাম সেনকে বুলি কৈ কিনে তাই আৰু চানা ভাজা কিনছে। চানা ভাজা খালো।
আজি বোলে আহা নাই অ' আহিছি নেকি আজি।
নাই আহা তো তোৰ আগত কুনি থাকিলা সেইটো মোৰ লগত। কুনি মোক ধৰি আছিল সেটো।
আজি চানা ভাজা সেই নাই নেকি।
অ' আহিছে, আহিছে, আহিছে তাৰপিছত গেছি। উম তাৰপিছত সেই খালো তাৰপিছত
এ নহয় তাইয়ে কিনছি দচৰ সেইটো বাৰু এইটো মোৰ পইচা যোৱা নাই। তাৰ পিছত গেলি সি পানী পিয়াহ লাগছি। আৰু এটা আহিলো কয়দি যি যাই তাতে আহিলো। তাতে আহি কিনে আৰু আমি চাৰতাই তোৰ বগী হেৰি আৰু মই আৰু আমাৰ কাতি মাহৰ কুকুৰ। আমি চাৰতাই পিয়াহ লাগছে তাৰপিছত আৰু সেই খালো। ঠাণ্ডা এটা খালো, ঠাণ্ডা এটা খালো। অ' ক'ত, অ' ক'ত বিশ টকা তাৰপিছত বহি আছো তাত তে বহি আছো তাত বহি বহি আৰু কিবা খাওঁ গাহৰি কলা দে কিবা খাও বুলি কিবা খা অ' কিবা খাবা পাৰি তাৰপিছত মই অমুক তো নাই তমুক তো নাই যিতি মানে একদম সেই বস্তু খাব ইচ্ছা নাই। তাৰপিছত আৰু মই আৰু ক'লো আম আমলেট আছে কি কয়। কণী ভজা কণী ভজা। জা আছে পোন্ধৰ টকা হাজদি সাধাৰছে কণী ভজা নাখা মই খাম নহলে কি খাবি ভাল আৰু চ খাও দে মই মই নিজে কলো দেই তাৰ পিছত আৰু তাৰ কাৰণে আমাৰ কাতি মাৰ গাখীৰ গাখীৰ আৰু কাতি মাৰ বহতো আৰু আছে শুনলা আতি ভাবোতো যে চাহ খাবি এই গৰম খনত আৰু আম তাৰত আৰু আমাৰ বগী আৰু বগী আৰু কছি আমি অ মোৰ কিয় মানুহ মানে যোনখন দেশত আছো সেই দেশখনৰ নামটো এনেকোৱা হৈছে অ মোক কিয় মানুহ হয় গৰমতো চাহ খাব পাৰি তত আৰু অল দে দে দে চাহ খাও দে তাৰ সাত টকা লেখা আছিল পাঁচ টকা লছি মই মই আৰু ৰাতি ভুৱাৰ বহুততেই চাহ খালোঁ চিঙৰা খালো আৰু বাকী দুটাই বুনিয়াল লাৰু খাইচে ধলিও সোৱাদ লাগিছে মছো গৰমে গৰমে দিছে একদম চাহ খাপ বেয়ালাগচে খায় কি ঘৰতৰত চাও না খামাৰ চ বলে কথা
মই অকল গাখীৰ চাহ হে খাওঁ লাল চাহ খাব ভাল ন লাল চাহে খাব ভাল নাপাওঁ গাখীৰ চাহ খাওঁ আৰু কি কাকে লাগে মোক গাখি চাহ একদম পুৰা পুৰা কাৰাকে একদম গাখীৰ গাখীৰ দি কিনে বনোৱা
অ সেনেকাই দিছিল
খ কাৰণ হ'লে ভাল লাগে পানী পানী লাগাই গৈছে
আমাগ দিছি
বজাৰ আৰু এই বিদ যি এখন দোকান আছে এ দোকান এখন যে আছে
হ
অ দিজাই নামটো
অহ
তাতে চাহ খাই কেনেকি বঢ়িয়া লাগে
যা কালি আমি তিনটাই পৰীক্ষা দি উঠি কিনে ইতিহাহৰ পৰীক্ষা দিয় উঠি কিনে পিয়াহ লাগছে তাত আৰুতো একো অহা নাই এ কেনটিনতো ইমান আকৌ হে নাই তাৰপিছত আৰু বেলেগো একো পহ না এইলা খোচকাঢ় তোচ্কা় বাহিৰত আৰু আৰু এ তহঁতৰ সেইটোক তলত যি আছে ন নতুন কেজি খুলচি কৈ দি যি যায় অক খান সেইখনত গলো তাৰ পিছত আৰু আ নেমু টেঙা মচলা পানী
মছলা পানী
উম নেমুটেঙা মচলা পানী মচলা তাত আৰু অ অ তাৰপিছত আৰু সেইটো দিনতে খা বুলি কলো ললো তাতে কি কৰিছো জানান তই ধুনীয়া নেমু পাত পানী ধুনিয়ীয়া নেমু পাটচ গল আছি আচি কিনে তাতে হেইৰি দিছে জাল্জি ৰাজজি সেই জাল জিৰাটো দিছি উম তাৰত আৰু অলপ চেনী দিয়া চেনী খুজিছিলো দিলাই নে নাইদিলে, মিঠাই খোৱা ন সনেকে মানে নিমখো কম হৈছে এনেকে একো ভাল লগা নাই হ'লেও মানে মই টেঙা খাই ভাল পাও যে মোৰ সিমানো হেৰি লগা নাই লাষ্টত এহতে গাহেৰি মোক গাহৰি নাখাই কি মোক কৈছ মই বলো দি দি দি মই খাম খাবলৈ খালো আৰু পাগেলি একগিলাচ আৰু এ এপাৰ আধা আৰু এপাৰ আধা টেঙা উপাহ ধুনীয়া টেঙা সাচো পালি
বেলেগ একো অহা নাই
নাই তাত চাই ঘৰত নেমু চৰবত বনাই খোৱাই ভাল
আহ ঘৰতে ভাল লাগব মই ঘৰতে ভাল পাইছোঁ থাকি ঝালজিৰা দি পেলাই এনেকে ডাইৰেক্ট এইটো নেমু দিয়া নেমু ঠাণ্ডা পানী বঢ়িয়াকে বনওঁ অলপ চেনি দি এনেকে লৰা দি খাই আৰু
হা
লৰা দি কিনে খা আৰু আজি ল'ৰাবোৰ আইছে?
এ দে
কি?
দে
কি দে?
এ হয়নে নহ মই চকালে যাই আছো এইকিদিন। কথা পাতি থাকিবা নোৱাৰলে একো কথাই নাই পাতিবাৰ কাৰণে
কিমান টাইম আছে?
কি আৰু আছে তিনি মান আছে তিনি
তিনি
অ এনেকুৱা কথাই নাই একৌ পাতবাৰ কাৰণে ঘৰকে কথা আনি আনি কৰ কি কথা আনি অ কৰ কি কথা আনি এনে কৈ আছ চো
সেইটো কাৰণে আমাৰ কবাই ইচ্ছা কৰাই নাছিলো
এ নাই কৰ কৰিব লাগিব নহলে বস্তুতো বেছি হলি বেয়া হ'ব ন এইগিলা কথা পাতি কব মানা কৰিছো ইহতে উ অ মহাবিদ্যয়ালয় মই ছত লৈ গেছো
অ ভালেইছি আছা তালৈ গৈছে উ
হা। আৰু
মই আজি মহবিদ্যালয়ত যাওঁতে কলম এটা কিনিম বুলি ভাব ভাবিছিলো কিন্তু কলমটো কিনিবাই নহল।
আছিল নে নাই? পৰীক্ষা কেনে হ'ল অ নহয় সেই সেই বুলি নকবি। ঠিকে আছে বুলি ক।
কি ঠিকে আছে?
পৰীক্ষা
ঠিকে আছে ঠিকে নাই বেয়া। এইটো প্ৰথম প্ৰথমটো বেয়া অলপ
অ সেইটো চবৰে বেয়া দে সেইটো হয় তো তই যাকে সোধ তাৰে বেয়া বুলি কব।
ছেকেণ্ডটো কিন্তু বৈদ্ধ ফাৰ্ষ্ট কিন্তু প্ৰথমত দ্বিতীয়টো দীয় দ্বিতীয় কিন্তু প্ৰথ প্ৰথম প্ৰথ প্ৰথম আগতে বস আগত বোৱাই দিছিল।
অ আমি প্ৰথম লাগে
আমি তিনিটা আগত বহাই দিছি আমি অসমীয়াত লিখো। অসমীয় লেখো হলে আৰু হেৰিতে বঢ়িয়া হৈছি।
প্ৰথমটোত ল লা এ শেষৰ পিনে জাগাটো পালো। শেষৰ পিনে গৈছো। ত আৰু দ্বিতীয়টোত আৰু প্ৰথমত দেখি জাগা পালো। উ তিন তৃতীয় সেইখনত। বেন্স খনত তৃতিও বেঞ্চ খনত বহিছোঁ। কাই এ তাতেও খাইছা শুনচোন শুনচোন তাতেও খাইছা ত মানে, একফালে বগী কয় মোক যে, মই তোৰ লগত বহিম এক পিনে গাহেৰি য়ে মোক কয় যে মই তোৰ লগত বহিম, এতিয়া মই মাজতে কি কৰোঁ তিনটাকেও বহিব নিদিয়ে। মই এইটোৰ লগত বহিলো সেইটো বেয়া পাব সেইটোৰ লগত বহিলো সেইটো বেয়া পাব। এ মই নাজানো যে মই এটা এ শুন শুন শুন শুন মই জাগা এটা বিচাৰি কিনে বহু জনী মোৰ কাষত বহ্ বহি থাকিবি আ সদায় ময়ে কৈছো এটা কামত তহত দুটা একেলগে বহ মই একেলাই বহিম দে। হে নাই নবহে এক একে লগে লাষ্টত আৰু গাহেৰি মোৰ লগত বহিলে গাহেৰি যুঁজি যুঁজি মোৰ লগত বহিছি। বগী একবাৰ পিছত বহিলে একবাৰ আগত বহিলে।
মই আৰু হেৰি কি বুলি কয় নামটো তুমি আৰু এ আ আ